হেল্ল'
অহ কি কৰিছ? উম হেল্ল',
দুয়োটাই
অহ মই এনেই আছো, গা বেয়া তোৰ
অহ এইকেইদিন গৰমৰ কাৰণে মই দুবাৰ -দুবাৰ গা ধুই আছো। সেইকাৰণে, চাগে জ্বৰটো উঠি গল। গৰম সোমাইছে অহ
চৰদি, চৰদি লাগি আছে।
উম ঠাণ্ডা খাইছিলি?
ঠাণ্ডা মানে, মইয়ো সেনেকে লাইক দুবাৰ, দুবাৰকে গা ধুইছোঁ।
অ, গৰমত নহলে মানে নোৱাৰি ন ঘামি যায় পুৰা সে ৰাতি এবাৰ লাগে সেইটো হ'ব
কিন্তু চৰ্দিও আহিছে বাই মাত ভাঙি যায়।
চৰ্দি মানে চৰ্দি নাই কিন্তু, এই গলটো অকনমান হেৰি এনেকুৱা কাফ হৈ আছে, ভাত খালি?
অ খালো, তই?
খালো, মই একো টেষ্টতে নাপালো কিবা কে খালোহে মেডিচিন খাব লাগে কাৰণে
অ
উম ত ডক্টৰ তাত যোৱা নাই যে
নাই যোৱা আৰু সাতদিন মান পিছত যাম।
অ কৈছিল বাৰু ভণ্টি
উম,
ফাষ্ট ফুড, ক ফাষ্ট ফুড খোৱা কমাবি।
ফাষ্ট ফুড তাকে লাইক এটা হেলডি লাইফষ্টাইল লাইক এডপট কৰিব লাগিব ভাই।
উম ৰুটিন বনাই ল।
তাকে ভাবি আছো দুমাহ বন্ধ দিছে ন আৰাম ছে ভাল এটা লাইফ ৰুটিন কৰি ফলৌ' কৰিব পাৰি।
ফ্ৰুট চুটছ এইবোৰ
অহ
উম আৰু পানী পানী খা।
তাকে পানী জিমো যাব ইচ্ছা গৈ আছে লাইক জিম থিম গলে ঠিক হৈ যাবলে হয় চব।
ৱৰ্কআউট তই জুম জিম কিয় এৰিলি?
জিম সাই কলেজ যোৱা মেনেজ নহয় বহুত হে টায়াৰড হৈ যাওঁ। দেৰ এনাৰ্জি নাথাকে পিছত তাত জিম কৰিব নোৱাৰো ।এক্সেৰচাইজ কৰিব নোৱাৰো।
তেতিয়া বন্ধতে পাৰ?
এতিয়া বন্ধ হৈ থাকে নহ এতিয়া দুমাহ বন্ধ আছে ।আকৌ দুমাহ কৰি কিনে আকৌ যদি কলেজ ষ্টাৰ্ট হৈ যায় এতিয়া আৰু বন্ধ হৈ যাবচোন।
সেইটো হয় দুই মাহত কিবা এটা ৱৰ্কআউট কৰিল।
উ হম হম তাকে ঘৰৰ পৰা যদি চাহ দিও।
কেকে
বিবোৰতকী?
বিবো থাৰ্ড চেমৰ ক্লাছ ষ্টাৰ্ট হ'বই জুনৰ পৰা।
জুনৰ পৰা?
অ তেৰ তাৰিখৰ পৰা।
কি ক
উম।
আমাৰ
আমাৰ নহ'লে হ'ল আৰু আগষ্টত দিয়ক কাৰণ বহুত গৰম নোৱাৰিয়েই জুন মাহটো।
তাকে, আমাৰ আকৌ বোলো দুমাহ চুতি।
সেইটোয়ে জুন মাহত নুখুলিলে হ'ল আৰু কলেজ সিহঁতৰো খুলিব অট'ন'মাছ কাৰণে।
উম।
উম আগষ্টতটো আছেই গৰম।
তাকে অ আৰু এনেকুৱা চাগে,
অ সিহঁতৰ বোলে, জুলাইৰ লাষ্টৰ পৰাই বোলে ক্লাছ ষ্টাৰ্ট হ'ব কি বা?
জুলাই লাষ্ট। পচ বাই
উম জল্দি চোন
তাকে।
উ মেৰিট লিষ্ট চালোৰে এইবাৰ কাটা সিমান কমিছে।
কৰৰ?
এই চবফালে কলেজৰে বি বৰুৱাৰ এইতটি ৱানলৈ গৈছে। ইকনমিক্সত
হয় নেকি কি ফাৰ্ষ্টচেমৰ?
অ। যোৱাবাৰতো ইমান কমাই নাছিলে। ছেকেণ্ড মেৰিটত,
নাইনটি আছিল নেকি যোৱাবাৰ?
অহ স্পটত স্পটত আৰু কমিব তেনেহলে
তাকে উম
দিয়ে
ময়ো ভাবি আছো তই যে সেইদিনাখন কৈছিলে স্কিল জিকা শিকিব লাগিছিল এই তেলি কৰ্চটো যিটো কৰিব লাগিছিল
তইচোন কৰিছিলি
সেইটোতো এডি কি কয় এডি চি এ সেইটোত নাই তেলী
তেলী নাছিল নেকি সেইটোত কি শিকাইছিলে?
সেইটোত সেয়ে নৰ্মেল মাইক্ৰচফট এক্সেল শিকাইছে আহ লগো কেনেকে বনাই। বেনাৰ কেনেকে বনায় সেইবোৰ শিকাইছে অকল। আৰু লাইক ট্ৰেন্ঞ্চলে্যন শিকাইছিলে লাইক বেলেগ বেলেগ লেংগুৱেজত। কেনেক বেলেগ স্ক্ৰিপ্টত কেনেকুৱা লিখে উম
উ মই তেলীটো শিকিছো মই সেই ডি টি পিটোহে শিকা নাই।
আহ
উম তহঁতৰ ওচৰত আছে। আ সেনেকুৱা কম্পিউটাৰ অ সেই আছে ছোন তাতে অ উম আৰু সেইটো তাই যে শিকায়।
কনে অলি আহ তাতো আছে কিন্তু।
উম তাতে তাইহে শিকায়।
উম
অহ
দিছেটো তাতেই শিকিব তাই
অ ভালেই তাই
উম
ইনকাম এটা হৈ আছে।
আমিতো একো কৰিব পৰা নাই ভাই বেলেগেত মোৰ আৰু এজনী ল কলেজতে টিউচনো পঢ়াই আছে ভাই।
পায়ো সিহঁতে মইহে নাপাওঁ। পাওঁ বিচাৰিছো অ।
ময়ো নাপাওঁ।
আৰু পেচেন্ঞ্চ বোলা বস্তুটো
উম সিহতে আৰু বদমাচি কৰি থাকিব আৰু
অ সেইটোহে।
উম উ। আৰু মোৰতো এনেকুৱা লাইক, সিহঁতক যদি পঢ়াব যাওঁ মই মই নিজে আগতে ইউটিউবত চাৰ্চ কৰি চাব লাগিব।
অ আহ পাহৰা যায় ন!
অ' কনফিডেন্ঞ্চো নাই।
সেইটোয়ে সৰু পঢ়োৱাটা আৰু দিগদাৰ।
কিন্তু সৰুবোৰ কবলে গলে পঢ়াটো ইজিয়ে এ, বি, চি, দি হে শিকাব লাগে।
ইজি বাট, সেইটোয়ে সিহঁতে নিশিকে যে আমিতো এতিয়া ইজি পাওঁ বস্তুখিনি সিহঁতে নাপায় ন।
উম।
মাথা গৰম হৈ যায়।
বায়
হেৰি কি কয় তহতৰ কলেজত কি ইন্টাৰ্ণশ্বিপ হৈ আছে?
ইন্টাণশিপ নাই, ষ্টাৰ্ট হোৱা নাইতিয়ালোককে।
আচ্ছা।
কৈ আছে ইন্টাৰশিপ, কিবা এতিয়া এনচিচিৰ ফৰ্তি এইত আসাম কিবা আহিছে এনচিচিৰ বিষয়ে এনুৱাৰমেনটৰ কাৰণে।
আনিব লাগে।
তাকে ন ইন্টাৰ্শ্বিপ কৰিলে পইচা দিয়ে জানো?
কিছুমানতটো পেড ইণ্টাৰশ্বিপ থাকে। সেইটোত আমি পইচা দিব লাগে কিন্তু আমাৰ চাৰ্টিফিকেটখন কাম আহে আৰু।
অহ।
কিছুমানতটো, এনেতো পইচা পাব লাগে ইন্টাৰ্ণশ্বিপত।
ইন্টাৰশ্বিপ বুলি কলে মোৰ সেনেকুৱা ড্ৰামা নিচিনা লাগি যায় ভাই। আমাৰ বোৰৰ যেনেকে অই ইন্টাৰশ্বিপ কৰিব যায় অ ৰে ডাঙৰ ডাঙৰ কোম্পনীবোৰত যে ইন্টাৰ্নশ্বিপ কৰিব যায়।
সঁচা। প্লেচমেন্টো পাই সিহঁতে, আমাৰ কলেজত কিয়ে প্লেচমেন্ট দিব?
ফেকেলটি ষ্টফ ।
সেইটোয়ে আমাৰ এটা ইন্টাৰ্ণশ্বিপ হ'ব গৰমত থাকো সেইটো প্ৰজেক্টৰ লাইক মাৰ্ক থকা ।
হে?
উম অহাবাৰ হ'বতো এইটো এইটো টাইমত ।
ভাই আ, মইতো অ তই এন এছ এছ জইন কৰিছ?
নাই নকৰিল। এ য'তে ত'তে মাতি দিয়ে হঠাতে ৰবিবাৰে সেইবোৰ আৰু দিগদাৰ পাও ।
অঁ মই লাইক ফাৰ্ষ্ট চেমতে লাইক এন চি, এন এছ এছত লাইক গ্ৰুপত সোমাইছিলোঁ নাম দিছিলোঁ দেন অ তাত কৈ যে ইণ্ডিয়ান ফ্লেগটো ধৰি কিনে তুমি ফটো উঠাই পঠাব লাগে গ্ৰুপ পত।
কিয়।
নাজানো তাতে ইণ্ডিয়ান ফ্লেগটো ফটো উঠাই তোমাৰ যোনটো এৰিয়া আছে এৰিয়াৰটোৰ লোকেচনটো গুগল মেপত কেনেকে আহে সেইটো লৈ কিনে তোমাৰ তুমি ফ্লেগটো ধৰি কিনে এটা চেলফি ফটো উঠাই দিব লাগে। মই বোলোঁ ইমান মানুহৰ ওচৰৰত গ্ৰুপত মই কেনেকে ফটো দিম ভাই।
বেলেগে দিছে নে নাই।
যে
হে হে
অহ মোৰ লাজ লাগে ভাই এইবোৰ কৰিব।
সেইটোয়ে আৰু মেইন কথা মাত। কি দিনত। যেতিয়া তেতিয়া আৰু গৈ থাকিব লাগে কিবা এটা এনভাইৰমেণ্ট ডে হ'ল তেতিয়াই গ'লো চাব লাগে। উম।
অ এই আমাৰ লগজনী কৰি আছে ন এন এছ এছ। ফৰে পি জানি
উম কিন্তু তাই সেনেকুৱা। গৈও থাকে অ বাকী বিবৰৰ কেইতাতো সিহঁততো ট্ৰিপ মাৰিও আহিলে দেলহি চেলহি।
অ ন এ অংকুৰহতে তাকে
ভালে সেইটো ভালোঁ।
অ এক্সপিৰিয়েঞ্চস হ'ব।
উম ইভেন আমাৰ এন চি চি বোৰকো দেখিছোঁ নাগালেণ্ড সে।
অ অ তাক তাকেই বি বৰাজ যে আমাৰ লগ। এজনী আছিল তাই লাইক সিহঁতক শ্বিলঙত লৈ গ'লে মেঘালয়া।
অ আৰু উল্টাই সিহঁতে পইচা পাইহে। সেইবোৰত গ'লে অহ। পইচা দিব নালাগে কিন্তু সেইটো এন চি চিত পইচা পায় এন এছ এছৰ নাজানো।
মম
কিন্তু এন চি চিৰ কষ্টও সেনেকুৱা ন।
অ ৰে ইমান ফাটা ৰদত গ্ৰাউণ্ডত সবেই ক্লাছৰৰুমত বহি ফেনৰ বতাহ হয় হলেও ক্লাছটো কৰে আৰু সিহঁতক। পকা ৰ'দত গ্ৰাউণ্ডত। দৌৰ অ এক্সচাইছ কৰাই অ লাইক ন কিমান কাট । পতিচা কিমান সৰু আছে ন। ডিচিপ্লিন হৈছে নে নাই ই ভাই লাইক। জষ্ট লাইক টিপিকেল স্কুল
এই শিকেনে। সেইকাৰণে এইবোৰত। নোৱাৰি আৰু
নাই এনাৰ্জিও থাকিব লাগে ভাই
ন মইতো মইতো সেই বেহুচ হৈ
বেহুচ আহ অ এইপিনে এনে ৰাতিপুৱা ভালকে খাই ধাই নাযাও তাতে আৰু এইবোৰ কৰিলে
উম তিন বছৰীয়া থাকে নেকি আমাৰ টো ৰিচেন্টলি ফেৰৱেল ফেৰৱেল হৈ গ'ল এন চি চিবোৰৰ
হে এন চি চি ফেৰৱেলো পাতে নেকি?
অ পাতে তিন বছৰৰ থাকে ন সিহঁতৰ শেষ
অহ
ভালে এনেই সিহঁতৰ এডিট বোৰ চাই ভালো লাগে সেই আৰু কষ্টও কৰে সিহঁতে
উম দে দে
উম দে